হেল্ল,
হেল্ল'
অ শুনা পাইছা? শুনা পাইচা নে?
অ' পেহি পাইছোঁ কওক?
অ-অ কি কৰি আছা?
মই এনেইও অকমান গধূলি পঢ়িলোঁ, এতিয়া এনে
অ-অ হেৰি কলেজত এডমিশন লোৱা হ'ল।
অহ, পেহী কলেজৰ এডমিশ্যনৰ প্ৰচ্ছেচ খিনি এতিয়া সম্পূৰ্ণ হৈ গল বাৰু।
অ' মানে একদম ফাইনেল হ'ল আৰু।
অ' ফাইনেল খিনি হৈ গ'ল। এতিয়া গৰমৰ বন্ধ যিহেতু তোৰ একমাহ থাকিব চাগে
উম
তাৰ পিছত আৰু ক্লাছ চালাছবোৰ আৰম্ভ হ'ব বুলি কৈছে আগষ্টৰ পৰা
অ অ ঠিকে আছে আৰু কিতাপ পাতি কত কলেজৰ পৰাই পাবা নে কিনিব লাগিব
কিতাপৰ কথাতটো তেনেকে কোৱা নাই বাৰু এতিয়ালৈকে এনেতো লাইব্ৰৰীৰ পৰা ল'ব লাগিব চাগে আৰু কিছুমান লাগত তিয়ালখিনি কিনিব লগীয়াও হ'ব পাৰে
অ অ অ লাইব্ৰেৰীত পাই যাই লাইব্ৰেৰীৰ পৰা আনি আনি পঢ়িব পাৰিতো ন উম ঠিকেই আজি কি গধূলি ক'বাত ওলাই গৈছিলা
অ মই এনে অকমান ওলাই গৈছিলো
অ অ তোমালোকৰ ফালে গৰম নে বৰষুণ ষুণ দিছে
আমাৰ এইফালেতো এইকেইদিন বহুত গৰম আজি অলপ বতৰটো সেমেকা নিচিনা কৰি আছিলে অ অ অলপ ঠাণ্ডাত পৰিছে কিন্তু এনেই গৰমে বহুত
গৰম বহুত উম তাক তাকে বাকী ঘৰত চব ভালে আছে উম আছে আছে সে বাবুৰ পৰীক্ষাক কালিৰ পৰা
আহ অ
তাৰ কালি অসমীয়া পেপাৰ আছে
অ পঢ়িছেনে বাবু
উম উম পঢ়া হৈ গল পঢ়া হল এতিয়া শেষ পঢ়া সি এতিয়া ভাত খালে খাই সোনকালে শুব বোলে
অ অ ৰাতিপুৱাৰ পৰাই চাগে সিহঁতৰ
উম উম আগবেলাই পৰীক্ষা আজি নাইন টেনৰ আছিল কালি সিহঁতৰ চছেভেনৰ
হয় হয়
উম আৰু হেৰি তোমালোকৰ স্কুলৰ কলেজৰ হেৰি কি কয় মানে এইবাৰ এনেকুৱা নতুন নিয়ম কৰিছে ন ডিগ্ৰীৰ মেজৰ চাবজেক্ট ল'ব দিছে আহ আছে ন
অ মেজৰ চাবজেক্ট আছে এটা মেজৰ এটা মাইনৰ
অ', আছে ন',
হেনেকে।
বাকী বছৰটোতো অলপ, সেইজন চেঞ্জ কৰিছে।
উম', মানে এতিয়া কিবা নিয়ম কৰিছে ন', চুজ কৰি চাবজেক্ট ল'ব পাৰি।
অ', তেনেকে ল'ব পাৰে।
উম', -উম', বাকী তোমাৰ লগ-লগৰ বিলাকে তাতে ল'লে নে সেইখন কলেজতে এডমিশন?
অ', মোৰ আধাখিনি তাতে লৈছে বাৰু আৰু কিছুমান-কিছুমান বেলেগ-বেলেগ কলেজত।
উম', -উম, '-উম', চি-ইউ-টি পৰীক্ষা দিয়ে ন', তাৰো ৰিজাল্টৰ কাৰণে ৰখি আছে চাগে নে দিলেই ৰিজাল্ট?
আৰু এতিয়া গৰমৰ বন্ধত ভাল বাবুক ক'ৰবাত এনে ফুৰাব লৈ যাম বুলি ভাবিছেনে?
ভাবিছো মানে সিয়ে কৈ আছে যাম-যাম বুলি, কিন্তু ইমান গৰম ওলাই গলে, একদম মানে ভাল নালাগে গৰমত কৰ'বাত যায়। ঠাণ্ডাৰ দিনকেইটাত, ফুৰিব গৈ ভাল লাগে।
উম', হুম',
তেতত, তথাপি, এই যে নতুনকে ছাইন্স চিটি হৈছে সোণাপুৰত,
অ', শুনিছো বহুত ভাল। বনাইছে বোলে যোৱা নোই বাৰু এতিয়ালৈকে।
যোৱা নাই তাত তাৰ লগৰ ল'ৰা দুজনমান গৈছে। তাকে কৈ আছে গৰম বন্ধ দিলে সি তাতহে যাব। তাকে মই বোলো যাম ৰবা আগে বতৰটো যদি ভাল হয় যাম। তাত অলপ পাহাৰীয়া জেগা নহয় সেইখিনি।
অ', -অ',
উম', মানে এইকেইদিন বতৰ, তোৰ বেয়াও ক'ৰবাত-ক'ৰবাত, মানে মাটি খহি আছে, বতাহও দিছে বোলে।
অ', মাজে সময়ত বৰষুণটোও দি আছে ন',?
উম', -উম', আৰু পাহাৰীয়া জেগা বিলাকত মাটি খহি আছে।
অহ', -অহ',
সেইকাৰণে আৰু এইয়া যদি বেছি গৰম দিয়ে এই খানাপাৰাত ড্ৰিমলেণ্ডত যাম বুলি কৈছিল। মই বোলো ড্ৰিমলেণ্ড নাযাওঁ।
অ',
ড্ৰিমলেণ্ডত মানে গৈ মানে কি গৰমত অ'
বতৰটো ভাল থাকিলে সেইটো। চায়েঞ্চচিটি সেইফালে যায়।
অ' সেইটো মানে ভিতৰত। হয় গৰম থাকিলে ইমান গৰম নাপাম ভিতৰত সোমাই গ'লে।
অ' অ'।
ড্ৰীমলেণ্ডত গ'লে কি হয় বহুত গৰম পোৱা যায় এবাৰ গৈছিলো যে! উম মানে ৰাইটবিলাক। লগত উঠিব। সিফালৰ পৰা সিফাল যাওঁতে মানে একদম কিবা অৱস্থা হয়।
অ'।
উম আৰু সেইবিলাক ৰাইডত সি উঠিবও নোৱাৰে, সৰু আছে যে।
অ'।
উ-উ ভয় কৰে না।
তাতে চাইন্স চিটিত গ'লে, ভা-শিকিবও পাৰিব ভালো লাগিব তাৰ চাই।
উম তাতে বহুত মানে ধেৰ মানে ভাগে-ভাগে বোলে টিকট কাটি-কাটি মানে চাব পৰা সেই আছে, সেইকাৰণে তাতেই যাব লাগিব। আৰু যোৱা নহয় এতিয়া আৰু ক'তো, স্কুল-স্কুল বন্ধ থাকিলেও সেই পঢ়িব, হোমৱৰ্ক দিব নহয়।
অহহ', সেইটো দিয়ে ন গৰমৰ বন্ধটোতো।
উম-উম তোমালোকে ক'ত যাবা? তোমালোকৰতো বন্ধই এতিয়া।
অ' এতিয়াতো বাৰ-বন্ধই আছে বাৰু। যোৱাৰটো হেনেকে একো ভাব হোৱা নাই! এতিয়া ইয়াতে গুৱাহাটী ইয়াতে চাওঁ অলপ ক'বাত।
তাকে গ'লেও নহ'ব নহয় যোৱা মানে ঢেৰ পইচা খৰচ ন'?
অ' ওলালে বহুত পইচা। দশহেজাৰ
আৰু আম আমাৰ ইয়াতে আজিকালি কি হয় ওলাই গ'লো এফালে, যদি বৰষুণ মাৰে, একদম মানে পানী-পানী হৈ যায়।
অ' বানপানীত এইটো কথাই মানে অলপ, অ' অলপ বৰষুণ দিলেই গোটেইখন পানী-বানপানী হৈ যায় ন? সেইকাৰণে
টা লাগি যায়
অ' মাজতে এনেকে।
উম যোৱা বছৰ দেখা নাই কিমান বৰষুণ হ'ল!
অ' এইবাৰো দিছে। অকমান অকমান গৰমতটোও পৰিছে
ৰাতি লৈ সবে ব্ৰিজৰ ওপৰতে থাকিব লগা হ'ল
অঁ অঁ যোৱা বাৰৰ ন ত
অঁ অঁ এনেকে মানে এফালে ৰাতিপুৱা ঘৰৰ পৰা ওলাই গলো দিনত বোলে বৰষুণ দিলে আহি নোপোৱা আৰু তুমি ভালকে ঘৰত
অঁ সেইটোৱে তেনেকে আৰু দিগদাৰ হৈ যায় ন
খা এতিয়া সেইটো টেনচন হৈছে তথাপি মই এঠাইত যাব খুজিছো সেইটো মোৰ বৰ যাব মন গৈ আছে উম এই চামাৰ ভেকেচনতে যাম এই আমিন গাঁওত যাম মন্দিৰ তাৰ চ তাতে
অঁ অঁ অঁ সেই মন্দিৰ বোৰতো তেনেকে গলে ভাল গলে মনটো অকণমান
ভাল লাগে তাকে তাত যাম বতৰ ভাল হ'লে আৰু এই নতুন শৰাইঘাটৰ যিখন উত্তৰ গুৱাহাটী ব্ৰীজ সেইখন চাই আহিম আৰু
অঁ আৰু এতিয়াতো নতুন নতুনকে বহুত বস্তুবোৰ বনাই আছে চৰকাৰে সেইবোৰ
তাকে অহা দুই তিনি বছৰ পিছত ভাল হ'ব আৰু
অঁ সেইটোৱে
এ আৰু চামাৰ ভেকেশচন বুলি কলে বেছি লং টাইমৰ কাৰণে ফুৰিব যাব নহয় মানে জাষ্ট এদিনীয়াকেহে যোৱা হয় দূৰলৈকে যোৱা প্লেন হ'ব লাহেকে পিছত
অঁ এতিয়া আৰু চবৰে সময়ো
সময় নাই কামৰো বন্ধ নাপ উপায় নহয় বাৰু স্কুলহে বন্ধ বাকী বিলাকতো খোলাই থাকে
অঁ কামৰ তটো আৰু বন্ধ নিদিয়ে
সেইকাৰণে উম', এতিয়া হেৰি -হেৰিত যাবা নে নাই এই অম্বুবাচী মেলাত কামাখ্যা মন্দিৰত?
অ', অম্বুবাচী মেলা আহি আছে। তাত যাব লাগিছিলে।
কিন্তু বহুত ভিৰ হয়।
বহুত ভিৰ হয় সেইটো কাৰণেও
উম ', আমি যোৱা বছৰ যা', য', উম',
আহ',
কোৱা?
য ', কিছুমানৰ যদি মানে অকণমান এনেকে কিবা বেমাৰ চেমাৰো হৈ থাকিলে তাতে যোৱাাতটো অকণমান দিল দৰে হয় তাতে ইমান মানুহৰ ভিৰ আকৌ তাৰ মাজত
উম ', -উম ', বাপৰি তাতে গৰম বাহিৰৰ মানুহ ধেৰ বাহিৰ ৰ মানুহ ধঢেৰ আহে তটো মইো ভিৰ দেখি পেলাই ইয়াৰ পৰাই সেৱা কৰো আৰু যে পিছত যাম।
অ', আপুনি এনে গৈছে নে আগত
উম', - উম ', - উম ', -উম', এবাৰো মেলাত যোৱা নাই।
অ ', মই যোৱা নাই। বাৰো
কোৱাহে শুনিছো কিন্তু এবাৰো যোৱা নাই। সেই এনে -এনে সময়ত যাওঁ যেতিয়া মেলা নাথাকে তেতিয়াাই গৈছো।
অঁ ', - অঁ',
এনেকা মেলাৰ সময়ত যোৱা নাই মেলাৰ সময়ততো বহুত ভিৰ হয় বুলিয়ে যোৱা নহয়। উ', এইবাৰ কিন্তু এটা ভাল চিষ্টেম কৰিছে গম পাইছ চানে ভি আই পি টিকট ভি আই পি টিকট নাই নহয় এইবাৰ মানে তোমাক অনলাইন কৰিব দিছে এসপ্তাহ আগত।
অ', সেইটো বহুত ভাল
ভাল হৈছে অনলাইন যদি কৰিছা তোমাক ডেট দিব সেইদিনা যাবা সেইদিনা তোমালোকক মানে ধৰা ভি আই পি লাইন নাই এনেই যাব পাৰে আৰু।
অ',
যোনে -যোনে অনলাইন কৰিছে তেওঁলোকে অ', ভাল হব এতিয়া চবে মানে দৰ্শন কৰিবৰ কাৰণে আগতে কি হয় এনে মানুহখিনি দৰ্শন কৰা নহয়েই।
অ', এনেই যোৱা যেন হেনে
হেৰি হৈ যায় এতিয়া অনলাইন কৰিলেই হ'ল অনলাইন কৰোতে তোমাক যেতিয়া দিব ডেট এই তেতিয়া আৰু দেখুৱাই দিলেই হ'ল তাতে উম
তেনেকে হ'লে অলপ সুবিধা
উ চাবা অ এনেকে মন যদি আছে যাব চাবাচোন পৰ্টেল চাগে খুলি দিব এইকেইদিনতে
অ অ মই চাম ৰ'ব এবাৰ
দিয়া হ'ব দিয়া পিছত কথা পাতি ম আৰু ন
অ দিয়ক ঠিক আছে দিয়ক ভাল লা গিলে কথা পাতি
উম উম উম অ স অ ক সি টো উলাই নাহে উম
হয়
উম হম অ অ উম মানে ইয়াতে